অ
হেল্ল'
অ শুনা পাইছেনে
হেল্ল' অ শুনা পাইছে মই পাইছোছো লগ না শুনি আছো হয় পাইছো পাইছো
অ ঠিক আছে
মই ভাত পানী খাই অলপমান খোজ কঢ়ি আছো নাইতোৱা
অ হয় নেকি
আপুনি ভাত আজি হেৰি খালো মই চিকেন বিৰিয়ানী খালো মানে ভাত খোৱা নাই মুৰ্গী মাংস অলপ ভটিয়ে ভাল পাই মানে বনাই তাই বিৰিয়ানীটো তেনেকে খালো অলপ অ বাকী আপুনি
মই এইয়া ভাত পানী খালো বাচন ধুলো বিচনা পাৰি ৰেডি কৰি থৈছো আৰু এতিয়া অকমান দেৰিকে সোম
অ বাকী আপোনাৰ কিবা পৰীক্ষা পাতি থকা বুলি শুনিছিলো
অ অ মোৰ নাই নাই শেষ হোৱা নাই পৰ আছে এ তাত এয়া তিনি তাৰিখে আছে আৰু এটা ন তাৰিখে আছে
কিহৰ পৰীক্ষাইটো
এয়া এইটো প্ৰৱেশিকা পৰীক্ষা আচলতে মই বিশ্ববিদ্য়ালয়ৰ প্ৰৱেশিকা পৰীক্ষাত উ্ত নহ'ম এইবাৰ তাৰে কাৰণে পঢ়ি আছো অ চাৰ অৱতীৰ্ণ হম সেইকাৰণে পঢ়ি আছো আৰু অলপ অলপকে
উম উম উম আপুনি এইটো হেৰি এ ইতিহাসতে
অ অ ইতিহাসতে লৈছো আৰু এটা মানে কটন যিটো বিশ্ববিদ্য়ালয়ত ইতিহাসৰ এইবাৰ লোৱা নাই নতুন নতুনকে সেইকাৰণে মই ইয় পুৰাতত্ব বি বিভাগ যে আৰ্কিঅলজি তাৰে ভিতৰত আৰু এটা বেলেগ এটা কৰ্চৰ কাৰণে দিছো আৰু এনে জমা কৰি থৈছো ফৰ্মখন পৰীক্ষাতো দি চাও কিবা হয় উম
অ ঠিকে আছে বাৰু দি থব লাগে
অ তাকে বে বেলেগ একো নহলে অভিজ্ঞতাটো হ'ব আৰু
অ কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটে অলপমান আপুনি উবা দিশটো পাব আৰু
অ অ তাকে
বাকী গৰম বন্ধ চাগে এইটো আপোনাৰ জীৱনৰ অন্তিম গৰম বন্ধ চাগে
অ তাকেতো এতিয়া কি বা হয় ইয়াৰ পিছত হয় উম এইবাৰো গৰম বন্ধ বুলি তেনেকে নাই পৰীক্ষাই আছে নহয় ইমান ভালকে থাকিব পৰা নাই বাৰু পৰীক্ষা আমাৰ এনে কলেজৰ পৰি পৰীক্ষা শেষ হোৱা বহুত দিনেই হ'ল একমাহৰ ওপৰত হ'ল কিন্তু তথাপিও মানে পঢ়া পঢ়া শুনাতো বাদ দিয়া নাই আৰু মই
অ বাদ দিবও নোৱাৰে দিয়কচোন এতিয়া বৰ গুৰুত্বপূৰ্ণ সময় এইখিনি এতিয়া বাদ দিলে আৰু গোটেই জীৱনতটো সেই হ'ব
হয় ঠিকে কৈছে
জীৱনত এতিয়া গৰম বন্ধ নাই আৰু সেই দুইহেজাৰ ঊনৈশ চনতে পাইছিলোঁ উম নাপাওঁ
অ বিহু বুলিও আপোনালোকৰ বন্ধনাই চাগে বিহু পূজাত
মিলাই মেলি লওঁ আৰু
অ ঠিকে আছে মিলাপ্ৰীতি থাকিলে হয় হয় মিলা প্ৰীতি থাকিলে কেতিয়াবা আৰু চাগে বেলেগক কৰিব দিয়ে আৰু ডিউটিটো
অ এই বিয়াৰ পাছতহে লৈছো মানে বিহু বুলি ছুটি আগতেতো মই বিহুতো মানে না ৰাতি ৰাতি ডিউটিয়ে কৰো মই বেলেগক দিও আৰু সুবিধাটো এতিয়া আৰু বিয়া হলে বিয়া হোৱা পাছত মানে অলপমান যাবলগীয়া হৈ যায় দিয়কচোন। যিমান যি হ'লেও। বিহুটোত তো উম।
তাকেতো।
বাকী এনে আপোনাৰ হেৰি কি কয় কিবা নতুন চিনেমা চালে নেকি?
নতুন চিনেমা তেনেকৈ চোৱা নাই ৰব। এইকেইদিন ৰখি দিছো অক অকমান। বাকীতো জুলাইত নতুন নতুন চিনেমা আহিয়ে থাকিব। চাব লাগিব আৰু তেনেকে
অ', কোনখন চাম বুলি ভাবিছে?
মই এনে অসমীয়া চিনেমা যে এয়া ককা দেউতা নাতি আৰু হাতীখন ছাম বুলি ভাবিছোঁ আৰু এনেই মোবাইলত টো বাকী হিন্দী আৰু ইং ইংলিছ এখন স্পাইডাৰ মেনৰ আহি আছে সেইখনো চাব ইচ্ছা আছে
অ', অ'।
বাকীতো হিন্দী চিনেমাবোৰ মোবাইলতে চাম চাগে আৰু। আপুনি কিবা কৰি আছে নেকি, কিবা শব্দ আহি আছে দেখোন।
নাই, নাই, এই অলপ মানে আঁঠুৱা দিবলে চেষ্টা কৰিলো, পিছত ভাবিলো কথা পাতি উঠি দিম আৰু, এতিয়া অলপমান মানে শব্দ অলপমান দিগদাৰ হ'ব কথা পাতি থা ঠিকেই এতিয়া ঠিক এতিয়া পাইছে নেকি? এতিয়াতো পোৱা নাই? উম। মইয়ো চিনেমা মানে এতিয়া কেইখনমান বহুত ভাল লগা চিনেমা আৰু ওৱেব চিৰিজ কিছুমান আহিব হটষ্টাৰত, আৰু অ', তেনেকে চাব লাগিব। আৰু মানে ছেপ প্তেম্বৰ মানত এখন মোৰ খুব প্ৰিয় ৱেব চিৰিজৰ চিনেমা এখন আহিব এ মে জাপুৰ বুলি। সেইখন মই যেনে তেনে চাব লাগিব আৰু ইমানেই প্ৰিয় মানে সেইখন মোৰ।
অ', অ'। সেইখন এনে হলতে দিব নে? উম। হলত দিবনে নে কিছুমান এপ থাকে যে, অ', অ'।
সেইখন প্ৰথমতে হলতে দিব। তাৰপিছত চাগে দিব প্ৰাইম ভিডিঅ'ত।
অ', অ'।
চিৰিজটো আৰ প্ৰাইম ভিডিঅ'তে দিয়ে।
হয়, হয়। মই প্ৰথম চিজনটো চাইছিলো তাৰে। কিন্তু সেইটো অব্যাহত ৰাখিব নোৱাৰিলো। খি দিব লগা হ'ল মাজতে। আকৌ চাব লাগিব ৰ চিন-চিনেমাখন অহাৰ আগে-আগে।
মই মানে চাইছো যদিও পাহৰিছো মানে বহুত তিনিটা চিজন আছে যে, সেইকাৰণে মানে পাহৰি গৈছো। ভালদৰে মনত নাই আকৌ এবাৰ অলপ-অলপ চাব লাগিব মইয়ো।
অ', বহুত দীঘলীয়া ন? সে হেৰিটো চিৰিজখন। অ'।
তাৰ মানে, আপুনি এতিয়া আজিলৈ যিমান ৱেব চিৰিজ চাইছে তাৰে ভিতৰত প্ৰিয় কোনখন আপোনাৰ ধাৰাবাহিক?
প্ৰিয় বুলি ক'লে মই প্ৰথম যিখন মানে চাইছিলো ৱেব চিৰিজ হিচাপে চোৱা না আচলতে দুইহেজাৰ বিশ চনত এয়া অকল এটা এপিছড চাই থৈ দিছিলো, আচুৰ বুলি এখন। হটষ্টাৰত আছিল তেতিয়া। তেতিয়া মানে বাকীখিনি থী এপিচড চাবৰ কাৰণে পইচা দিব লগা হৈছিল। সেইকাৰণে মই অকল এটা এপিচড চায়েই থৈ দিছিলো। পিছত হ'লেও দুহেজাৰ বাইশ মানত চালো বাৰু গোটেইখন। সেইখন মানে এতিয়ালৈকে মোৰ মানে প্ৰিয় হৈ আছে আৰু। মানে ইমান ধুনীয়া কে অ', ইমান ধুনীয়াকে দেখাইছে গোটেইখিনি বস্তু। তাতে মানে এয়া প্ৰথম চিজনটো নকওঁ বাৰু দ্বিতীয় ছিজনটো যিটো, তাতে মানে মাইঠলজি যি-যিটো আছে মাইথলজি আৰু বিজ্ঞান দুটাৰে ধুনীয়া এটা মিশ্ৰণ দেখা বাইছ
উম, অ', অ', মই চাইছোঁ-চাইছোঁ মই ভালে পাওঁ বাৰু। অকমান চাইকলজিকেল থ্ৰিলাৰ টাইপ।
হয়, হয়-হয়, ভাল লাগিছিল সেইখন চাই বহুত। আৰু বাকী এনে টি ভি এফৰ বহু কেইখনে ভাল লাগে। পঞ্চায়ত বুলি এখন আছে সেইখন বৰ ভাল লাগে।
কিন্তু মানে কিবা কিবি হৈ থাকে সৰু-সৰু ঘটনাক লৈ। উম। আৰু মানে তাৰে যিকিটা চৰিত্ৰ, সেই আটাইকেইটাই ইমান মানে প্ৰিয় মানে মৰম লগা চৰিত্ৰ। উম।
হ'লেও এইয়া দ্বিতীয় চিজনটোৰ লাষ্টত যে বৰ দুখ লাগে দেই!
অ'। দ্বিতীয়, দ্বিতীয় চিজন নে? কোন, অ'। টো ন, এই যে প্ৰহ্লাদ অ'-অ' ঠিকে কৈছে ঠিকে কৈছে, আৰু এ, উম, সকত মানুহজন।
'হয়'-'হয়'
আৰু কিন্তু এই যিখন আমি আটাইতক মানে শেহতীয়াহে চালোঁ যিখন, সেইখনৰ ৰো দুখ লাগে। এ ইলেকশ্যনত যে হাৰি যায় প্ৰধানজী, এই খিন দুখ লাগে কিবা এটা।
শুনিছোঁ আকৌ এই জুলাই, আগষ্ট মানতে আকৌ আহিব নেকি। লাষ্টৰ ছিজনটো নাজানো আৰু কেতিয়াবা আহে, তাকে টো দুখেই লাগিব, শেষ হৈ গলে। অ', তাকে, বাকী আৰু আপুনি ইংৰাজী হেৰী ছিৰিজ চাই নে নাই?
হা? কি কৈছে?
ইংৰাজী চিৰিজ চাইছেনেে আজি আজিলৈকে আপুনি?
ইংৰাজী ছিৰিজ মই লুচিফাৰখন চাইছিলোঁ।
অ',
আৰু এখন মোৰ ভন্টিয়ে মোক চাবলে দিছিলে নামটোহে পাহৰি গলোঁ, কি বা আছিল
অ',
এই, মই কিন্ত চাব নোৱাৰিলোঁ, কিবা ডেম ড্ৰেগন নে কিবা এটা আছিল।
অ'-অ', এইয়া হেৰি চাগে। এ, ষ্ট্ৰেঞ্জাৰ থিংছ নেকি?
অ, মই মানে হেৰি হ'ব পৰা নাই, মানে আ ধাৰাবাহিক খন মানে ইণ্টাৰেষ্ট দি চাওঁ, সেইটোৱে চাব মানে সময়ো মিলা নাছিল তেতিয়া। তাৰপিছত আৰু মানে চুৱাও হোৱা নাই, অলপ ইণ্টাৰেষ্টটো লাগিছিল। কিন্তু মানে আকৌ কিছুমান, সেই অলপ ব্যস্তও হৈ থাকো। এইটো মানে অব্যাহত ৰাখিব নোৱাৰিলো।
অ', একো নাই বাৰু, বাকী স্কুইড গেম খনটো চাইছেই চাগে?
অ স্কুইড গেম চাইছোঁ-চাইছোঁ।
অ, ঠিকে আছে, হয়-হয় ভাল লাগে।
এইখন এবাৰ আমেৰিকাত হ'ব নেকি
অ শুনিছো হ'ব বুলি সেইখন ইমান ভাল নালাগিবও পাৰে আচল খনৰ নিচিনা তাকে অ অ ময়ো চাইছো এইখন ভাল লাগে সেইখনো আচলতে দীঘলীয়া কৰিলেহে ভাল লাগে, কিছুমান চালে। নহয়, নাই মানে চাই থাকিব ইচ্ছা যায়, শেষ হৈ গলে দি তাকে, দুখ লাগে বহুত উম-উম
তেওঁলোক শুনামতে মানি হিষ্ট খন শে-শেষে চাগে আৰু নাহে।
অ', সেইখন শেষ হৈছে, তাৰে আকৌ বেলেগ এখন আহিছিল নহয় বাৰ্লিন
বাৰ দিন বুলিখন চোৱা নাই বাৰু মই
অ ময়ু চোৱা নাই
উম ঠিকে আছে বাৰু হ'ব দিয়ক
অ ঠিক আছে ৰাখিছো দিয়া